অ' কি কৰিছা?
আছোঁ এনে, তুমি কি কৰিছা?
অ মইয়ো এনেই ৰাস্তা ফালে ওলাই আহিছো।
অ' ভাত-পানী পিছে খালানে?
অ' খালো, তুমি?
মইয়ো খালো দিয়া কেতিয়াবাই।
অঁ
এনে ফুৰিব গৈছা, অ মানে কালিত চব্জি যেনেকে ভাজি তেনেকে।
তুমি কিহৰ লগত খালা বাৰু
মই দালি, আৰু ডিমৰ লগৰ।
হয় হয় এনেই ফুৰিব গৈছা নেকি?
অ এনেই ৰাস্তাই ফুৰি আছো
অ হয় এনে ক'ত গৈছা ফুৰিবলে?
ওচৰতে গাঁৱৰ ফালে ওলাই আহিছোঁ আৰু অ সেইকাৰণে ওলাই আহিছো অলপ
উম উম বহুত গৰম দিছে কিন্তু ন?
অ বহুত
মানে আমাৰ বহুত দিছে গৰম ইফালে মানে ওলাব নোৱাৰি আৰু।
অ আমাৰো তেনেকুৱাই। এতিয়া অলপ ঠাণ্ডা পৰিছে সেইকাৰণে অলপ ওলাই আহিছো।
হয় হয় এইখিনি পৰত অলপমান ঠাণ্ডা পৰে বতাহ মাৰে।
অ
উম, এনে তুমি অকলে গৈছা নে ফুৰিবলে?
অ অকলে আহিছো
হয়- হয়, ঘৰত ভাল সকলোৰে?
ভালেই তোমালোকৰ?
ভালে দিয়া।
অ, সে আহি থাকোতে বান্দৰ এটা দেখিছো মই
হয় নেকি? চাবা আৰু ভয়ো লাগে
অ আমি দেখিয়ে থাকো যে ইমান ভয় নালাগে আৰু।
মানে তেনেকৈ নোলায়।
অঁ
হয় হয়, পিছে কিবা কৰিম বুলি ভাবিছো চানে
হা
এনেই কিবা কৰিম বুলি ভাবিছা নে কি মানে এনেই আৰু
উম এনেই তাকেই মই একো ভবাই নাই এতিয়ালৈকে
তাকেইতো মইও একো ভবাই নাই মানে। কিবা এটা কৰিব লাগিবতো, উম
তাকে
মাহঁতৰ ভালে
ভাল ভাল তোমাৰ?
আমাৰো ভালেই বাৰু।
হয় হয়, মানে এনেই ঘৰত কোন কোন আছে?
আমাৰ
হয়
মা -দেউতা, ভণ্টি, মই তোমালোকৰ?
মা, দেউতা, দাদা
আহঁ
আৰু তোমালোকৰ সেইফালে মানে মানে বিহু চিহু পা হয়নে মানে ডাঙৰকে
অ পাতে।
হয় নেকি। মানে এনেই বহাগ বিহুতো মানে পাতেনে ডাঙৰকে।
অ
হয় হয় আমাৰ ইফালেও পাতে পিছে আমাৰ এইফালেও পাতে বাৰু।
অ ডাঙৰ কে তুমি নাচিব যোৱা নো
নাচিব যাও কেতিয়াবা, তুমি যোৱা নে নাই?
অ মইয়ো যাওঁ আমাৰ ইয়াত আকৌ ৰাতি ৰাতিলে নাচিব যায় আৰু।
অ অ
ওমহ
আমাৰো ৰাতিলৈ নাচিব যায় মানে মানুহ বিহুৰ দিনা। নহয়।
উম পিছে এনেই কিবা বিজনেছ চিজনেছ কৰিম বুলি ভাবিছানে?
অ ভাবিছো তুমি পাৰ্টনাৰশ্বিপ কৰিবা।
মানে কৰিলো হয় আৰু একেলগে, মানে এনে কিহৰ- ভাবিছা মানে এই বিজনেছটো।
উম কিহৰ মানে গাহৰি ফাৰ্ম
অহ গাহৰি ফাৰ্ম। কৰিব পাৰি।
অ নাই হেৰি গাহৰি ফাৰ্মটো প্ৰফিটো হ'ব বাৰু।
প্ৰফিট হ'ব বাৰু মানে দহটামান প্ৰথমে আনি লৈ পি তেনেকে
উম!
মানে এনে কেইটামান আনিম বুলি ভাবিছা প্ৰথমত।
ফাৰ্ষ্টততে ধৰি লোৱা দহটামান নহলে পাঁচটা মান তেনেকেই
হয় হয় মানে মানে চাব লাগিবতো।
অ
ভালকে তেনেকৈ খৰচৰ লাগিব।
সেইটোয়ে ঘৰটো বাৰু অলপ বনাই থৈ দিয়া আছে আমাৰ এই অলপ ওচৰতে আৰু চাই থৈছো মই জেগা
কৰিম আৰু পিছত। তাকে
এতিয়া আহ কমত কমে আনিম পিছত যদি প্ৰফিত হয়। বেছি কৰিম বাৰু।
হয় হয় প্ৰফিট হলে মানে এতিয়া দচটা, পাঁচটা তেনেকে আনিম আৰু।
অ
মানে এনে কিমানকৈ পইচা খৰচ হ'ব মানে।
ফাৰ্ষ্টতে ইমান অ দানাটো লাগিব।
দানা লাগিব।
উম!
তাৰপিছত অ মানে গাহৰি কেইটাতো আনিব লাগিব এনেই কিমান মান লাগিব।
কি কৈছা।
মানে গাহৰি কেইটা আনিম যিহেতু আমি এনেই তাত কিমান মান লাগিব বাৰু।
তাকে লাগিব চাগে সৰু পোৱালি এটা কিনিলেও পাঁচ হোজাৰ মান লাগে।
পাঁচ হাজাৰ মান লাগে তাকেইতো আমি তেনেকে পঁচিশ ত্ৰিশ হাজাৰ মানে দি আৰু আনিব পাৰি
অ
উম উম তেনেকে
ফাৰ্ষ্টতে তেনেকে পাঁচট মান আনিম তেতিয়া
অ পাঁচত মানে নিম দিয়া মানে মানে ডিচকাচ কৰি ল'ম মানে তুমি আহিবাচো আমাৰ এদিন ইয়াত
অ হ'ব বাৰু যাম সময় মিলাই।
উ মানে এইবোৰৰ মানে ডিচকাচ কৰিম আৰু
আহ
তাকে পিছে এতিয়া খোজ কাঢ়ি আছা আৰু
অ তুমি কি কৰি আছা?
মইয়ো এনেই আছোঁ ৰ'বা এতিয়া বহি।
অ
অলপ পিছত ফুৰিবলৈ যাম আৰু
আহ
অ আৰু গাহৰি ফাৰ্মো কৰিব পাৰি আৰু মানে হাঁহ ছাগলী এইবোৰো কৰিব পাৰিতো
অ
তাকেতো মানে হাঁ ছাগলীতো প্ৰফিট হ'ব আমাৰ মানে কৰিলে তেনেকে
আহঁ
এটা চাইডে যদি আমি হাঁহ ৰাখো ছাগলী ৰাখো মুৰ্গী ৰাখো তেনেকে আৰু অ
ফাৰ্ষ্ট তে গাহৰিটোয়ে কৰো নেকি আৰু লাগিব
হয় নেকি
উম ইনভেঞ্চ মা হেৰি মান কৰো নেকি
কিমান মান পোহিবা?
ফিফটি থাউজেণ্ডমান।
তাক থাৰ্টি থাজেন্ড মান কৰিলে ভাল হ'ব প্ৰথমতে উম দুয়ো কৰিম দিয়া আৰু নে আৰু কাৰোবাক মানে হেৰি লগ ধৰিছা আৰু
উম নাই ধৰা নাই তেনেকে যদি অ কি বুলি কয় তোমাৰ আছে যদি ক কাবা
অ অ মই বাৰু সুধি মোৰ লগৰ এজনী আছে বাৰু তাইও কৈ আছে।
আহ
যদি তাইও কৰে তেনেকে তিনিও মিলি কৰিব পাৰি আৰু তেতিয়া মানে চোৱা চিতাটো ভাল হ'ব তুমি নাথাকিলে মই কৰিম বা মই নাথাকিলে তাই
অ তেনেকে চাৰিজন মান হলে হৈ যাব দিয়া তুমি মই আৰু দুজনী বিচাৰ চাৰিলম
উম উম দুজনী বিচাৰি লম। এনে মানে কলেজ যাই আছ নে বাৰু?
অ গৈছো আজি নয় নাই যোৱা বহুত গৰম যে।
আজি বহুত গৰম মানে গৰম বন্ধ দিবই আৰু
আহ
মানে কৰবাত যাম বুলি ভাবিছো। আছে নে কি
কৰবাত মানে যাম। বুলি ভাবি থৈছো আৰু। তাকে টাৱাং ফালে যাওঁ নেকি।
তাকেতো শ্বিলঙৰ ফালে এনেকে পাৰিল কিন্তু।
অ উম যাবা যদি ওলাবা আৰু
তাকেইো আমি সুধি লও দিয়া গোটেই কেইটাক।
অ।
ভাল লাগিব কিন্তু একেলগে গ'লে গৰমৰ কথা বা। ঠাণ্ডা জোগাত যায়ো ভাল লাগে। তেনেকে ময়ও সুধিম দিয়া।
অ।
আমি এদিন মানে ফোন কৰিম আৰু এককলগ হ'ম আৰু এদিন। মানে বিজনেচৰ কথা কব পাৰিম। তাৰপিছত এনেকে ফুৰিব। কত যোৱা আৰু প্লেন কৰিব পাৰিম তাকেই টো।
তোমাৰ লগৰ কেইজনীকো কৈ দিবা নহলে।
অ অ মই লগ তাকেতো মই লগৰ কেইজনীকো কৈ দিম ৰ'বা।
অ।
আৰু মনতে সৰু কিবা বিজনেচ কৰি কেকৰ বিজনেচ।
অ।
মানে লাগিলে কনটেক কৰিবা আৰু।
অ হ'ব বাৰু।
অ তো মানে কাষৰ কৈ দিবা আৰু কাৰোবাক লাগিলে।
অ হেৰি তুমি এ কি বুলি। ইনষ্টাত নহলে ফেচবুকত হেৰি এটা খুলি থৈ দিব পাৰা।
অ অ মানে খুলিম ৰবা খোলা নাই এতিয়ালৈকে।
অ খুলি দিবা তেতিয়া ধৰি লোৱা এ মানুহ বিলাকে দেখিবও।
তাকেইতো মানুহ বিলাকে দেখিব মানে তেতিয়াহে মোৰ ভাল প্ৰফিট এটা হ'ব।
অ সেইটোৱে।
ত' আজিকালি চাবাচোন ইউটিউব বা ইনষ্টাগ্ৰাম তাতেই দিয়ে চবেই ভিডিঅ'বোৰ বনায়।
অঁ ইনষ্টাগ্ৰামতো দিয়ে আৰু ফেচবুকৰো ফেচবুকতো দিয়ে। আকৌ ইউটিউবতো দিয়া কিছু
অ ইউটিউবতো দিয়া মানে তুমি কিবা কৰি আছানে বাৰু এতিয়া।
নাই নাই মই একো কৰা নাই এতিয়া।
হয় নেকি মানে বিজনেচৰ কথাই ভাবিছা আৰু।
অ। এতিয়া ভাবিছো কৰিম বুলি আৰু কি হয় নেজানো আৰু পিছলে।
তাকেইতো। আৰু গাহৰি পুহিলে মানে হেৰি দানা পানীবোৰ বহুত লাগে ন।
অ লাগে বাৰু তিন টাইম দিব লাগে।
তিন টাইম উম উম মানে তোমালোকে আগতে পুহিছিলা নেকি।
আমি আগতে নাই পোহা নাই পুহিমহে এইবাৰ।
হয় হয়
অ লাগে বাৰু পকা ঘৰ নহলেও হয়।
মানে ইয়াতে বহুত লেতেৰা কৰে ন।
অ তাকে পকা ঘৰ হলে ভাল আৰু।
ভাল মানে তেনেকৈ পাইপ লগাই পানী মাৰি দিলে গোটেই গুচি যাব আৰু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
তেনেকে পিছে ময়ো সুধি চাম দিয়া কোনোবা কৰ তুমিও কবা আৰু,, কাৰোবা যদি কেনেকে হেৰি হয়
হ'ব কম বাৰু দিয়া হ'ব দিয়া ন!
তেতিয়া অ'।